হয়, কক, অ', পাইছোঁ। পাইছোঁ।
অ', ভালে আছা?
অ', আছো আছো, আপুনি ভালনে?
উম, উম, ভালে দিয়া। মই হলে ফোন এটা কৰো কিনো কৰি আছা।
অ', কি কৰি আছোঁ মানে সেই এ, কথা এটাহে ভাবি আছিলোঁ মানে আহম। ধৰক এনেকুৱা ধৰণৰ মানে, মোৰেই বান্ধৱী আৰু। অ', এনেকে পিৰিয়ডচ হাইজিনৰ মানে কথা এটা ভাবি আছিলো তাৰপিছত মানে, সেই এ, তাই মানে পেদ ছেদ বিলাক খুব ইউজ কৰে। ত' আৰু কিছু মান ইটিউবটো দেখ কিছু আৰু কিছুমান ডাক্তৰেও কয় পেজবিলাক ইমান ইউজ কৰিব নালাগে বুলি
উম, উম, উম।
কি ভাবে কওঁকচোন? মানে সেয়া সঁচাই আহ, আমাৰ দেহত কিবা অপকাৰ কৰিব পাৰে নেকি?
মই ভাবোঁ মানে এনেকুৱা নহয় যে, চবেই ধৰা বহুত দামী বস্তু বা এনেকুৱা ইউজ কৰিব পাৰিব বহুত জেগাততো তোমাৰ কিছুমানে কাপোৰো ইউজ কৰে। মানে গম পাও হা, সিমান খিনি তেওঁলোকে সেই খিনি কেনেকৈ চাফা কৰে সেইটোতো ইমান গম নাপাওঁ বাৰু কিন্তু বিজয় মানে টো আমি মানে ধৰা পেদচ বিলাক ইউজ কৰোঁ ইউজ কৰিলে চাগে মোৰ মত যদি আমি ছঘণ্টাৰ ভিতৰত আমি আকৌ চেঞ্জ কৰিব লাগে। কণ্টিনিউ মানে ইমান বহুত দেৰিলৈকে পিন্ধি ৰাখাত তটো মানে পচিবলো নহয়, আৰু ইমান ভালো নহয় আৰু পেট বিষটো কিন্তু টো সকলোৰে নহয় কিছুমান কিছুমানৰ শুনো হয়, বুলি কিছুমানৰ ভৰি বিষায়, পিঠি বিষায়, পেট বিখায়। বিভিন্ন ধৰণৰ চিণ চিম টমছ মানে শুনো অ', এতিয়া, এতিয়া মই এইটো নকওঁ যে, মানে, বেটছটো বেয়া বা বেটছটো ভাল। কিন্তু অম কিছুমানৰ ক্ষেত্ৰত, হয়তো সেইটো বেয়া কিন্তু, কিছুমানকিন হাইজিন টো, মানে, চবে মেইনটেইন কৰিব লাগিব চাফ চেকুনটোতো মেইন
হয় হয়, সেইটোতো হয়েই বাৰু। আৰু আনতে বোলে তাই, মানে কৈছিলে যে, হেৰি, কাপোৰ ব্যৱহাৰ কৰে বোলে। মানে, কেনেকুৱা হয়? আপোনালোকৰো তেনেকুৱা আছিল নে? মানে, এটা টাইমত মোৰো আছিলে, কিন্তু তেনেকে
অ', অ', মই মানে কাপোৰ ব্যৱহাৰ কৰে আজিলেকে পোৱা নাই। মই, মানে অ, ফাৰ্ষ্ট যেতিয়া হৈছে, তেতিয়াৰ পৰা মইও পেডেই ইউজ কৰিছোঁ। কিন্তু, এতিয়ালৈকে মই তেনেকুৱা বিষ বা এনেকুৱা অশান্তি, তেনেকুৱা লাগা নাই মানে
অ'
উম তেনেকুৱা মই একো পোৱা নাই আজিলৈক কে মানে।
ও, ও, ও, ও। এনেকুৱা কাপোৰৰ মানে পেট বিলাক পায় যে কেমিচ'ল ব্ৰেণ্ডৰ ৰো থাকে, অ, অ, নহয় কি কি ব্ৰেণ্ড আছিলে, কেমিছ চলে আছিলে নেকি? কিবা চি আখৰেৰে যায় মই
ও, জানো পাহৰিলোঁ মই।
অ, অ, অ, অ, হয়- হয়, ত' সেই তেনেক কুৱাই, মানে কাপ পোৰৰ বিলাক আৰু যিবিলাক কাপ পোৰৰ আপোনাৰ হেৰি থাকে, অ' কিছুমান আন্দাৰ গাৰ্মেণ্টচো থাকে চ' সেই তেনেকুৱা বিলাক কিন্তু মই এটা ব্যৱহাৰ কৰিছিলো। চ' ত' শেখ খিনি, মানে, এক-এক, দুই বছৰ বহুত ধুনীয়াকে যায়, মানে হয়-হয়, আণ্ডাৰৱেৰটো। হয়-হয়-হয় ত', তেনেকুৱা, মানে, ভাল ব্ৰেণ্ড মানে বহুত কিবা, মাহিনা বুলি এ এটাও ব্ৰেণ্ড আছে ত', তেনেকুৱা ব্ৰেণ্ডৰ মোৰ তাত, এ-এ, এটা আছে আছিল, মানে, ত' মই সেইটো ব্যৱহাৰ কৰি বেয়া পোৱা নাই। ত' ময়ো তাইক তেনেকেই ৰেক'মেণ্ড কৰিলোঁ। তাই, মানে, অকমান অশান্তি পাই আছে। আছিলে ত' মই ক'লো, এনেকে-এনেকে ট্ৰাই কৰি চাব পাৰি
উম-উম, সেইটো তোমাৰ। উম, আচ্ছা, তুমি সেই পেণ্টিটো ইউজ কৰিলে, মানে, আ, এদিন তুমি টো সলাব লাগিব ন? কণ্টিনিউটো নপহা। তুমিতো এক, এক তিনি দিনা তিনি-তিনি ইউজ কৰিব লাগিব তে তেতিয়াহ'লে ন? তিনিটামান ব্যৱহাৰ
তাৰ অ' অ' তাৰ আকৌ অ' অ' তেনেকুৱাই কৰো। তেনেকুৱাই হয় বস্তুতটো মানে কিমান দূৰ সেইটো হাইজেনিক কিবা নাজানো মানে খুব ৰ'দত মানে সেইটো ভাল। কে শুকাব লাগে। আৰু অকনমান কৰি ৰাখিব লাগে বাৰু আৰু মানে সদায় নহয় মানে কেতিয়াবা কেতিয়াবা যেতিয়া মানে ফ্ল' কম হয়। বা হেৰি কম হয় তেতিয়া সেই হে কৰিব পাৰি আৰু তেনেকে ভাবিছো, কিছুমান অল্টাৰনেটিভ দিছো মই তাকেই তাকেই ভাবিছো আগৰ মানুহবিলাক বা কি কৰে।
আগৰ মানুহখিনি মই যিখিনি ধৰা আমাৰ ওপৰ চামৰ মানুহখিনিক পাইছিলো বা তেওৰে মানে এইবিলাক পেডছবিলাক উলিওৱাৰ আগত তেওলোকে এই কটন কাপোৰেই ইউজ কৰে বুলি মই শুনিছিলো। তেওঁলোকে হয়তো পুৰণা কথ চাদৰ বা তেনেকুৱা কটন এক্সট্ৰা কাপ পৰা নি পেলাই তেওঁলোকে সেই পেদৰ নিচিনাকে লেয়াৰ বনায় সেই তেনেকে ইউজ কৰে বুলি শু শুনিছিলোঁ। কিন্তু মই আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাইতো, গতিকে মই সেই বিষয়ে মানে সবিশেষটো নাজানোঁ। তাৰ মানে হাইজিনিটিটো কেনেকে তেওঁলোকে ৰাখিছিল বা হেৰি কৰে সেইটো গম নাপাওঁ।
সেইটো হয় আৰু এনেকুৱাত এটা ট'পিকৰ ওপৰত আপোনাৰ চিনেমা এখনো ওলাইছ নহয় এহ হিন্দী চিনেমা এখন, অ', তাতে দেখিছোঁ মানে বহুত তে এনেকুৱা ইউজ কৰে, কিছুমানে লেতেৰা কাপোৰো ইউজ এইটোতো বহুত মানে
বেয়া বেয়া, অ', অ', আৰু একেখনকে ধু ধুই পোখালি ধৰক আকৌ থৈ দিলে, থৈ দি আকৌ পিছৰ বাৰত তেনেক বাবে ব ব্যৱহাৰ কৰে, তেনেকেই কৰা বুলি শুনো। এতিয়া এতিয়া কেনেকুৱা আৰু আকাৰ আজিকালিটো চৰকাৰেও বহুত সুবিধা দিছে নহয়, অহ, অহ, এ তোমাৰ এই চৰকাৰী হস্পিতালবিলাকতো কিনিব পাৰে তেনেই। অ হেৰি হুম মানে চৰকাৰৰ ফালৰ পৰা ধে কম দামত।
অ', এইবাৰ এতিয়া কিন্তু পেদ কিছুমান পেদবিলাকৰ দাম বহুত বেছি-বেছি মানে বাৰটা পিচত, অ', অকল বাৰটা পিচ আহে, দাম একেবাৰে দুশ কিমান আম টেঙা
অ', তেনেকুৱাহে। তেনেকুৱাহে আৰু মানে তোমাৰ কেতিয়াবা কি হয় কেতিয়াবা যদি তোমাৰ মানে উম উম বহুত বেছিও অফলদো হৈ যায় নহয়। এনেকুৱা মানে তোমাৰ নৰ্মেল সৰু পেণ্টি বিলাকে পেডচ বিলাকে কাম নিদিয়ে।
উম।
মই উম মাজে তাতে মানে ধৰা লো ইউচ কৰিছিলো এই পেণ্টি টাইপৰ যিটো হেৰি ই মানে তোমাৰ পিৰিয়ড পেণ্টি বুলি পায় আৰু মানে মেটাৰ্নিটি পেণ্টি নিছিনা তেনেকুৱা ডাইৰেক্ট পিন্ধিব পাৰি সেইটো কিন্তু কম্ফৰ্ট পাও কিন্তু সেইটো যথেষ্ট দাম।
উম উম অ' সেইবিলাকৰ দাম আছে।
যথেষ্ট দাম মানে খুব মানে তেও বহুত বেছি হয়। ব্লিদিংটো কেতিয়াবা এ তেতিয়াহে সেইটো ব্যৱহাৰ
অ' অ' অ'। তাকে তাকে। এ সেইটোয়ে আৰু তেনেকেই মই চিন্তা কৰি আছিলো কিছুমান কথাও শ্বেয়াৰ কৰিলে তাত। পিছত ময়ো অকণমান নিজৰ এস্ক পৰা অকন মানে তাইক কৰি চাব দিছো আৰু হয়তো ভাল মানে মই ইউ ইউটিউবত এগৰাকী ডক্তৰ মানে মই দেখিছিলো। তেওঁ বহুত ফেমাচ ডক্তৰ নামটো মানে মোৰ এতিয়া মনত পৰা নাই। তে এ তেখেত ইয়াৰে নহয় তো তেওঁ মানে গাইনেক হয় আৰু এনেকুৱা নিচিনা হাই জিন, যিঅ' মানে অ মানে মহিলাবিলাকৰ যেনেকু হাইজিনৰ কথাবিলাক বহুত সুন্দৰকে শ্বেয়াৰ কৰে আৰু ভালকে কয় আৰু এনে এনে কোৱা নহয় যে তেও কিবা অ' কিবা মেডিচিনৰ কথা কৈ আছে। বা এনেকুৱা, তেনেকুৱা নহয়। ঘৰতে থাকি পেলাই মানে মহিলাসকলে কেনেকে হাইজিন টো মেইনটেইন কৰিব লাগে, হয়-হয়-হয়, হয় তেনেকুৱা নিচ কথাখিনি বহুত ধুনীয়াকে কৈছে মানে। ত' মোৰ সেইখিনি শুনি ভাল লাগিছে আৰু বস্তুবিলাক প্ৰেকটিকেলো হয়। ত' তেনে এটাও ৰিকমেণ্ড কৰিলো।
আৰু কিছুমানৰ মানে ব্লিডিংটো নহ'লেও পেট বিষ বিষায় বুলি কয়। এ তেতিয়া মানে আমা পুৰণা দিনৰ মানে মানুহখিনিয়ে কয় যে, মিঠৈ অকণমান খাই দিব লাগে। মিঠৈটো খালে বোলে পেট বিষটো যেতিয়া ন-কমি যায় আৰু মানে ব্লিডিংটো হৈ যায়।
মিঠৈ, ন'?
মিঠৈ, মানে মিঠৈৰ যিটো গুড় আৰু
অ-অ
যদি ধৰা কিছুমানৰ মানে, পিৰিয়ডটো মানে ফ্ল'টো ইমান ভাল নহয়, নহয় পেট বিখাই যে খুব কে, যেতিয়া ফ্ল' টো হৈ যায় তেতিয়া বিষ টো কিন্তু নোহোৱা হৈ যায়। গতিকে, সেই বস্তুটো হ'লে, অ সেই বস্তুটো হ'লে মিঠৈ অকমান খাই দিব লাগে বুলি ধৰা অকণমান আৰু এচামুচতকে কম বা এছা চামুচমান খাই দিলে, তেতিয়া মানে বিষ বিষটো উঠিলে মানে সেই মিঠৈটো খালে মানে তোমাৰ হেৰিটো হয়, এ পিৰিয়ডটো মানে আহি যায় ব্লিডিংটো হৈ যায় ফ্ল'টো ভাল হয় মানে। সেইটো মানে পুৰণা মানে মানুহখিনিয়ে কয়, তেনেকেই মানে কেতিয়াবা কাৰোবাৰ হ'লে মই মানে দেখিছোঁ।
অ', অ', এনে বিষ-শিষ হ'লে এ, কি কৰে মানে? হট-ৱাটাৰ বেগ লয়?
ল'ব পাৰে, ল'ব পাৰে। সেইখিনি দ তোৰো কয় যে বিষ বেছি হ'লে হট-ৱাটাৰ ৱাটাৰ বেগো ল'ব পাৰে। আৰু তেনেকুৱা যদি স সদায় হৈ থাকে, প্ৰত্যেকটো মাহতে হয়, মই ভাবো, ডক্টৰক এবাৰ দেখাই লোৱাটো ভাল।
অ'। অ'।
কাৰণ, প্ৰতিমাহে যদি তোমাৰ, বিষ সেই হৈ থাক হেনো মানে, পিৰিয়'ডৰ সময়খিনিত। আৰু আমাৰ পিৰিয়'ডৰ সময়খিনিত আমাৰ মহিলাখিনিৰ যথেষ্ট দুৰ্বল হৈ যায় ন?
অ', হয়, হয়। ৰেষ্ট লোৱাটো বহুত দৰকাৰ, হয়। পৰে। অ', উম। মই আকৌ কিছুমান, অ'।
যাবাচোন, হয়তো ভাল পাব।
অ', অ', সেইটো কৰি চাব লাগিব।
অ', তোমাৰ লগৰজনীকো ক'ব পাৰা।
উম, উ, উম, উ, উম। সেইটো, সেইটো ট্ৰাই কৰি চাব লাগিব ন! এই পুৰ-পুৰণা মানুহ খিনিয়েই যিখিনি কথা কয়, সেইখিনি আকৌ প্ৰেক্টিকেলি ফলো পোৱা যায়।
অ', পায়, পায়, পায়। আগৰ দিনৰ মানুহ হেনো ইমান ক'ত জানিছিলে? তেওঁলোকে মানে, সেইবিলাক নিজে, নিজেই আ ইয়াত মানে কৰা নাই আৰু তেওঁলোককো কোনো তেনেকুৱা কৰাত কিবা পাইছিল চাগে, তেওঁলোকেও তাৰ হেৰিটো, ৰিজাল্টটো।
যোগাসনেও অকণমান সহায় কৰে। কেতিয়াবা সেই বিষ-চিষ হ'লে, কিছুমান যোগাসন আছে। এ, সেইখিনি কৰিলেও বহুত খিনি ৰিলিফ পোৱা যায়।
অ', পাই, পাই,। পাই, সেই আৰু যিমান পাৰো মানে সেইখিনি অকণমান সময়, মানে, নিজকে সেই দুই-তিনদিন মান
অ' ভাল হয় অ' সেইকাৰণে চাগে আগৰ দিনৰ মানুহে হেই এ বেলেগ
ৰাখিব দিয়ে বেলেগকে থাকিব দিয়ে ইটো নুচুবা সিটো নুচু
অ', অ' মানে আল আলটিমেটলি ৰেষ্ট ল'ব দিয়ে আৰু কিন্তু মানুহখিনিয়ে সেইখিনি বেয়া বুলি এটা মানে সেইটো চলি আহিছে আৰু বেয়া বুলি সেইটো কি বুলি কওঁ এইটো ছবি হৈ গ'ল আৰু এটা।
তয়ে চোৱা মানে আৰু তই মানে দৰি থাক।
অ' অ' কিন্তু মূল কথাটো হৈছে যে আৰাম কৰিব লাগে আৰু। অ' অ' তাকে তাকে ঠিক আছে মই মই তাইক জনাম বাৰু মই তাইক আজি ফোন কৰিম সে এইটো কথা আপুনি যিখিনি কলে মই এইটো এইটো মিঠৈৰ কথাটো নহয় জানো ঠিক আছে দিয়ক মই জনা মই জনাম দিয়ক তাই বা কি ফল পালে ন। অ', অ', হয় হয়। অ', অ', ঠিক আছে দিয়ক অ'।